অ বন্ধু ঐ- কি কৰি আছিলা?
অ আছোঁ এনেই আছিলোঁ।
হয় আজি আমি প্ৰাকৃতিৰ ওপৰত আলোচনা এটা কৰো দিয়া তাকে তোমাৰ আহ তোমাৰ কি মন্তব্যত আছে- মোৰো কি আছে প্ৰকৃতিৰ ওপৰত
হয় হয় হয় অ নিশ্চয় মানে আজি এ প্ৰকৃতি আৰু আজি পুৱা দহ বছৰ আগৰ প্ৰকৃতি বহুত মানে পাৰ্থক্য থকা বুলি মই ভাবোঁ তুমি কি ভাবা?
এই বিৰাণ বহুত পাৰ্থক্য
হয় হয়
আজিৰ যোনটো তোমাৰ অ সেইটোতো সেউজীয়া তোমাৰ পৰিৱেশ টো পোৱা গৈছিল আগত দহ বছৰ আগত আজিকালি নোহোৱা হৈ গৈছে
উম মানুহে মানে যিটো হাৰত বনাঞ্চল ধ্বংস কৰিছে গছ গছনি এ কাটিছে হয় নে সে ইয়াৰ ফলত মানে আমাৰ প্ৰকৃত প্ৰকৃতিৰ মানে বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে। উম হম আৰু আজি যিয়ে দহ বছৰ আগৰ যেনেকুৱা মানে প্ৰকৃতি আছিল আজিৰ দিনত ইমান গৰম না আছিলতো আজি এতিয়া চোৱা তুমি এই', মানে উ', এপ্ৰিল মে' মাহতে মানে এনেকুৱা গৰম থাকিব নোৱাৰা নিচিনা গৰম হৈ পৰিছে। কিন্তু আজিৰ পৰা সেই ইয়াৰ সময়ত তেনেকুৱা নাছিল। নাছিলে আমাৰ ককা আইতাসকলৰ দিনত বা মা দেউতাহতৰ দিনত তেনেকুৱা নাছিলে। ছিলে। এতিয়া এনেকুৱা হোৱাৰ মই এক নম্বৰ কাৰণ ভাবোঁ এই আমাৰ গছ গছনিবোৰ ধ্বংস কৰিছে আমাৰ আৰু এইবোৰ প্ৰদূষণ হয় অ কল কাৰখানাৰ ধোৱা সেইবিলাকে আমাৰ প্ৰভাৱ পেলাইছে আৰু এই কল কাৰখানা ধোবাই কিন্তু ফলত আৰু এটা আমাৰ ডাঙৰ ক্ষতি হৈছে এচিড বৰষুণ হয়।
এচিড বৰষুণ হয় তাকেইেতো এচিড বৰষুণত বহুত ক্ষতি হয় আমাৰ।
হয় তুমি এচিড বৰষুণৰ বিষয়ে পঢ়িছা নহয়?
পঢ়িছিলো পঢ়িছিলো মই হেৰি কৰি থ'লো কৰিছিলো।
হয় হয় সেই অ এই গছ গছনিও ধংস কৰে আমাৰ মানুহৰ মানে শৰীৰত পৰিলেও সেয়া মানে আমাৰ ছালৰ ক্ষতি হয় অ। হয় হয় এই এচিড বৰষুণৰ অ হয় বিশেষ মানে ভাব এইবোৰ কল কাৰখানা গাড়ীৰ পৰা ওলোৱা এই বিষাক্ত কাৰ্বন মনক চাইদ হয় হয় এইবোৰ ফলতে হৈছে আৰু এইবোৰক নিৰা তাৰ বাবে তুমি কেনে ধৰণৰ পদক্ষেপ লব লাগে বুলি বা চৰকাৰ বা আমি ৰাইজে কেনেকুৱা পদক্ষেপ লব লাগে বুলি তুমি ভাবা?
অ প্ৰথমতে তোমাৰ আগতে জাগাখিনি আমাৰ ৰাস্তা খিনি চাফা কৰাটো মই ভাবো। প্ৰত্যেক এ এজন এজনকে যদি ঘৰৰ পৰা ওলাই বন্ধত দিনত যদি আমি সকলোৱে যদি মিলি খালে যদি আমি প্লাষ্টিক আৱৰ্জনাবোৰ চাফ চাফা কৰি পেলাই ৰাখি থওঁ তে বৰ ধুনীয়া হ'ব এ ঠিকেই সেইখিনিকে পদক্ষেপ প্ৰথমটো ভাবি থৈছো তোমাৰ বাবে তোমাৰটো কি কোৱা?
মই ভাবো সেইটোতো এটা পইন্ট হয় আৰু তাৰে মানে প্লাষ্টিকবোৰ আমি কমাই ব্যৱহাৰ কৰিব লাগিব যিহেতু প্লাষ্টিকৰ মানে অ সেই বোৰ সোনকালে মানে, সেইবোৰ মানে পচি নাযায় গেলি পচি নাযায় এইবোৰ ত মানে এ বহুত মানে মাটি মাটি কি ক্ষতি কৰে মাটিৰ উৰ্বৰতা গুণাগুণ অহ নষ্ট কৰে আৰু আমাৰ মানে অধিক হাৰত আমি বৃক্ষৰোপন কৰিব লাগিব। সেই তেতিয়াহে মানে আমাৰ প্ৰকৃতি সেই আগৰ মানে যিটো ৰূপ আহ সৌন্দৰ্য সেয়া, পাম মানে বৃক্ষ ৰোপন কৰিব লাগিব বনাঞ্চলবোৰ ধ্বংস কৰিব নহ'ব নহয় জানো অ অ অ যেনেদৰে আমাৰ জুবিন দায়েও মানে- প্ৰকৃতি ভাল পাইছে আছিলে প্ৰকৃতি প্ৰেমী আছিল। অ', অ'-অ'।
এই, উম হয়-হয় বিশ্ব পৰিবেশন দিৱস।
অ গ'ল, অ-অ-হয়-হয়। গছ মই আমাৰ অঞ্চলত প্ৰাই আমি তিনিশ প মান গছ পুলি ৰুৈছিলো চাৰে তিনিশ জোপা মান, এই তাৰে ভিতৰত আছিল চেগুন গমাৰি, আ বি ভিন্ন মানে ফল মূলৰ তাৰ পিছত ডালিম এনে ধৰণৰ গছ কিছুমান আছিল আৰু ৰুইছিলো আৰু কণ- কণ ছাত্ৰ ছাত্ৰীসকলক মানে আমি সেইবোৰ কৰিবলৈ আমি তেওঁলোকক আগবঢ়াই দিছো। তুমি বৃক্ষৰোপন কাৰ্যসূচীত কেনে ধৰণৰ
নাই মই এক এখন স্কুললৈ গৈছিলো মোৰ যোনখন পুৰণা স্কুল আছিলে। মানে বিদ্যলয়খনত তাতে মই গৈছিলো। বৃক্ষৰোপণ কৰিলো সৰু সৰু ল'ৰা ছোৱালীয়ে তোমাৰ নিচিনাকে তাকে কলো
অ অ অ হয়।
বৃক্ষ ৰোপন কৰিলেহে আমাৰ জীৱনতটো থাকিব
উম।
এই তেনেুৱাকে মই
হয় আমি মানে প্ৰকৃতিক মানে এনেকুৱা আমি আজি কালি মানে ব্যৱহাৰ কৰা হৈছো মানে প্ৰকৃতি মানে ৰৰুষ্ট হৈ গৈছে প্ৰকৃতিৰ যিটো মানে সৌন্দৰ্য্য আজি সেই সৌন্দৰ্য মানে নাই আৰু
একেবাৰে নাই, একেবাৰে নাই। একে বাৰে নাই।
হয় চাৰিওফালে যেন উকা শুকান শুকাই যোৱা সেনেকুৱা পৰিৱেশ হৈছে মানুহৰ তাৰ ফলত অহ উম উম।
ত ধোৱা প্ৰদূষণ হয়
অহ অহ।
কাৰণেও চৰাই চিৰিকটি বহুত
হয় হয় হয় তুমি ভাল কথা এটা কলা চৰাই চিৰিকটিৰ মানে বহুত অসুবিধা হৈছে এতিয়া গছ গছনিত ফল মূল নোহোৱা হৈ গৈছে, গছ গছনি নোহোৱা কাটি পেলাইছে তাৰ ফলত আমাৰ যিবোৰ মানে চৰাই পৰি ভ্ৰমি চৰাই, সৰু মানে তেওঁলোকৰ বিলুপ্তি ঘটিছে,
তেনেকে তুমি জানাই তোমাৰ দেইলী চহৰখনন ইমান ভাল চ এতিয়া কি এনেকুৱা হৈ পৰিছে ইমান প্ৰদূষণ আমাৰ ইয়াতো আছে যিটো মানে বহুত প্ৰদূষণ হৈ গৈছে আমাৰ
হয় অ যেনেকে এতিয়া আমাৰ অ মই এজনৰ ব্যক্তিৰ নাম লম যাদৱ পায়েং তুমি নিশ্চয় নাম শুনিছা হয় তেওঁ মানে যেনেকুৱাকৈ মানে তেওঁ কৰ্মৰাজি তেওঁ যিখিনি কাম কৰি আছে তেওঁ এখন অৰণ্য তেওঁ সৃষ্টি কৰিছে অৰণ্য মানৱ বুলি আজিকালি জনা যায় গতিকে তেখেতৰ নি চিনাকৈ আমিও তেখেতক অনুশীলন
তাকে তাকে তাকে তেওঁৰ নিচিনা যদি আমি সকলো হলে আমাৰ
হয় প্ৰকৃতিখন হয় হয় হয় নিশ্চয়কৈ তেওঁৰ মানে আমি আদৰ্শ অনুকৰ ণ কৰিব লাগে নৱ প্ৰজন্মই হয় হয় তেখেতে যদি অকলে যদি পাৰি ইমান এনেকুৱা এখন অৰণ্য সৃষ্টি কৰিব পাৰিছে তেখেত তেতিয়াহ'লে আমি প্ৰত্যেকজন ব্যক্তিয়ে যদি এজোপাকৈ ও যদি আমি গছ পুলি বা বৃক্ষ ৰোপণ কৰোঁ নিশ্চয় আমাৰ প্ৰকৃতিৰ সেই আগৰ মানে সৌন্দৰ্য আমি বিচাৰি পাম। হয় হয়।
তাকে আৰু এনেই আজিকালিতো জানাই এই নৱপ্ৰজন্ম বিলাকৰ ধূমপান কৰে উম নানা ভিন্ন কৰে তোমাৰ মতে কি ভাবা সেই তেওঁলোকৰ?
অ তেওঁলোকে এইবোৰ মানে কৰিব নালাগে ধূমপানে মানে তেওঁ লোকৰ যি স্বাস্থ্য ক্ষতি কৰে সেই এক নম্বৰতে স্বাস্থ্য ক্ষতি দুই নম্বৰতে আকৌ তেওঁলোকৰ যি মানে ধন সমূহ মানে পইচাও তেওঁলোকৰ খৰচ হয়, এইবোৰ বেয়া বস্তুবোৰত। গতিকে, সেইবোৰ নকৰি যদি তেওঁলোকে অকমান স্বাস্থ্য যতন লৈ, যদি এনেকুৱা শৰীৰ চৰ্চা বা জিম এনেকুৱা ধৰণৰ যদি কৰিলা। চিন্তা লাগে। স্বাস্থ্যও মানে ভাল কটুথ থাকিলে হয়। আৰু মন স্বাস্থ্য থওঁ তাত। থাকিলেহে আৰু সুস্থ সৱল মন শৰীৰ আদি হয়। গতিকে তেওঁলোকক মই পঢ়াও পৰামৰ্শ দিম যাতে এটা মানে সেইবোৰ বেয়া বস্তু ত্যাগ কৰি যাতে অকণমান শৰীৰ চৰ্চা দীঘলৈ আহক। তেওঁলোকৰ শৰীৰ মন মগজুত তেতিয়াহে ঠিক থাকিব। সমাজৰ হৈ ভাল ভাল কাম কৰি যাব পাৰিব নহয় জানো।
হয় ঠিকে কৈছা আজি কালি তোমাৰ চি গেৰেটৰ বিলাক ধোঁৱা ইমান প্ৰদূষিত কৰে। আশে পাশেও প্ৰদূষিত কৰে আমাৰ।
হয়, হয়, ওম আৰু তেওঁলোকৰ স্বাস্থ্যৰ কিমান ক্ষতি হয়, ‌ কেঞ্চাৰ পৰ্যন্ত হৈ যায় হয় অ।
কি আৰু?
ওম আকৌ মই এটা কথা ভাবো যে হেৰি যিটো আমাৰ মানে এ হেৰি হৈছে তোমাৰ পানী প্ৰদূষণ ষন যে হয় পাওনা নদী এতিয়া তোমাৰ ভৰলু নৈত এই চোৱাতটো ভৰলুখন এতিয়া আজি কেনেকুৱা হৈ পৰিছে। এই ভৰলু যি মানে আৱৰ্জনা পেলাই সেইবোৰ যদি নেপেলাই পেলে আমাৰ ভৰলুখন যদি চাফ চিকুণ হৈ থাকিলে কিমান সুন্দৰ আছিলে
একেবাৰে সেইকাৰণেতো আমি মানে প্ৰায় ভাগকে আমি প্লাষ্টিক চাষ্টিক সেইবিলাক মানে চাফা কৰিব চেষ্টা কৰো আমি যাতে আমাৰ নৈখন ধুনীয়াকে পৰিষ্কাৰ হৈ থাকে
উম উম উম।
উম। এনে তুমি কি ভাব নৈৰ বিষয়ে মানে পৰিষ্কাৰ কৰি তুলিব কাৰণে কি কি থাকিব?
অ মই ভাবো প্ৰথমতে স সকলো মানে ব্যক্তি সচেতন হ'ব লাগে লাগিব নৈবোৰত আমি যাতে আমি এইবোৰ লেতেৰা আৱৰ্জনা নেপ পেলাই আমি নৈ খনত যাতে আমি চাফ চিকুণ কৰি ৰাখি খিব পাৰো আৰু মই এতিয়া মন কৰিছো যে বনভোজস্থলীসমূহত যি মানে আপক প্ৰকৃতি প্ৰাকৃতিক দৃশ্য মানুহবোৰে উপভোগ কৰিবলৈ যায় বনভোজ খাবলৈ যায় তাতে তেওঁলোকে কিন্তু আৱৰ্জনা বোৰ আদি পেলাই তেওঁলোকে কিন্তু সেই মানে সৌন্দৰ্য্য য় তেওঁলোকে নষ্ট কৰে গতিকে মই সেই বনভোজ দলবিলাক কওঁক মানে মই। ক'ব বিচাৰিম আৰু যে তেওঁলোকে সেইবোৰ কৰাটো বেয়া হয় নহয় জানো তুমি কি ক'ব বিচাৰিবা।
ঠিকেই ভাবিছো মই। তাকে বনভোজ খাবলৈ যায় যিহেতু। আৱৰ্জন বোৰ। য'তে ত'তে পেলায় সিহঁতে তেওঁলোকে যদি সচেতন হৈ পেলাই অৰ্বজনাবোৰ। ঠিক জেগাতে ডাষ্টবিনৰ ব্যৱহাৰ নকৰে। তেতিয়া ভাল লাগিব আৰু পৰিৱেশটো প্ৰকৃতিও অঁ অঁ মানুহে যদি নিজৰ কথা নাভাবি প্ৰকৃতিৰ কথা বাবে ভাবে তেওঁলোকে তাকে মই। ৰচনা কৰো আৰু। ব'ল।
অঁ অঁ অঁ সেইয়ে আমি ৰাইজৰলৈকো আহ্বান জনাম আৰু আমিও সচেতন হ'ম যাতে কাৰ কোনোবাই যদি এনে। আৱশ্যকতা। য'তে -ত'তে পেলাই তেওঁলোককো আমি ক'ব লাগিব যে আপোনালোকে কাম নকৰিব ইয়াৰ ফলত আমাৰ প্ৰকৃতি হয়। উম। উম বিনষ্ট হয় উম আজি আপুনি একো সেই অঁ অহা নৱপ্ৰজন্ম আপোনালোকৰ ল'ৰা ছোৱালীৰে ক্ষতি হব সেই কথাটোটো তেওঁলোকেও বুজা উচিত।
উম ঠিকে ঠিকে তাকে চৰকাৰেও।
অঁ চৰকাৰৰো পদক্ষেপ ল'ব লাগে অলপ এনেকুৱা যে আমাৰ স্বচ্ছ ভাৰত অভিযান এনেকুৱা ধৰণৰ। পদক্ষেপ। আগতে লৈছিলে এতিয়া অঁ অঁ হয় হয়। এনেকুৱা ধৰণৰ পদক্ষেপ সমূহ ললে আমাৰ মানে পৰিৱেশৰ যিটো ভাৰসাম্যতাৰ ভাৰ। সাম্যতা অটুট থাকিব। চৰাই চিৰিকটি মানুহ অঁহ সকলোৰে মানে। ভাল হ'ব আৰু।
অঁ তাকে তোমাৰ সকলো কথা একমত নহয় তাকেইটো। আৰু আজি। আজি হেৰিটো কৰিলোঁ বাৰু আজিৰ বিষয়টো তাকেই অ ঠিক আছে পুনৰ লগ পাম আৰু এটা হেৰি ল'ম।
অঁ হব দে।
ওহ